শুনিছা নে? অ, শুনিছানে অ, মইও শুনি আছোঁ। অ, তাকে মানে কি হৈছিলে আহ, নিজে-নিজে মানে হেৰি মানে কাণত লাগি কেনে নেট অ, হেৰি হৈ গৈছিলে ফ্লাইট মড হৈ গৈছিলে। নিটো কাৰণে।
আচ্ছা -আচ্ছা মই ভাবিছোঁ আজি মানে জিঅ' নেটৱৰ্কটো ভাল চলা নাই।
হয় নেকি?
উম- উম সেইকাৰণে ভাবিলোঁ
উম, বৰষুণ দিছো ন?
অহ, বৰষুণ ইয়াত বাৰু বেছি নিদিয়ে অকমান দিয়ে যদিও আজি বতৰটো ইমান গৰম পেলোৱা নাই বাৰু দেই।
উম, ইয়াততো বহুত বৰষুন দিছে।
অ', অ',
আৰু কোৱা?
তাকে আজি মই ল'ৰা এজনৰ লগত এনে কথা পাতিছিলো হা তাৰছত তাৰ মানে ফোন আহিছিলে ত'মানে মই পতককে মানে এনেকে ক'লো যে এ গুৱাহাটীত আছো বুলি মানে মোৰ মুখৰ পৰা ওলাই গ'ল পতককে। তাৰ পিছত আৰু সি মোক সুধিছে হেৰি গুৱাহাটীত বৰষুণ কিমান দিছে বুলি মানে মই কৈছো যে জু-ৰোডত আছো এনেকে কৈছিলো।
আ,
তাৰছত আৰু বৰষুণ কিমান দিছে বুলি পতককে সুধি ল'লে
আচ্ছা।
তাৰছত মইতো যে নাজানো ন, বৰষুণ দিছে নি নে দিয়া নাই। তাৰছত আৰু মই আন্দাজত কৈছোঁ যে এই নাই এই বৰষুণ দিছিলে এ এতিয়া আৰু নাই দিয়া ৰ'বা কমিলে এনেকে কৈছোঁ।
আ, তাৰপিছত ই কি কয়?
কি কৈছে আচ্ছা -আচ্ছা এনেকে কৈছে সিও জু- ৰোডৰ ফালে নাই ন'। তোনে সি ইমান -ইমান হেৰি নল'লে আৰু।
উম, মানে ইমান পাত্তা নিদিলে আৰু মানে ইমান পাত্তা পোৱা নাই।
এইকেইদিন তোমাৰ লগত কথা পতাই হোৱা নাই।
অ, তাকেইতো ময়ো কামত ব্যস্ত থাকোঁ।
উম- উম
মানে বহুত প্ৰেচাৰ দি আছে মানে। একেদিনত বহুত প্ৰেছাৰ দি আছে।
বুজিছোঁ - বুজিছোঁ।
একদম মানে গ্ৰুপত মেছেজ দি- দি -দি -দি মোক পাগল কৰি দিছে।
ইমান অ, কি হৈছিলে মইতো ইপিনে -ইপিনে দৌৰি থাকব লাগে এনিটাইম পাপাও মানে অ, হেৰি হৈছে বয়স হৈছে ন'। ত' পাপাই মই এনো পাপাইতো এনেকুৱা ৰাস্তাত মানে আহা যোৱা কৰব নোৱাৰে। স্কুটি থৈ ক'বাত আৰু কাম আছে ক'বাত। ত'তেনেকুৱা মানে পাপা আহে বাৰে বাৰে আহিব নোৱাৰে ন' তাতে মানে এটা দোকানো নাই।
অ',
উম, যদি পানী খাব লাগে ইমান গৰম জানাই। যদি পানী খাব লাগে পানীটো ক'ৰ পৰা আনিব ন' ত'এইটো কাৰণে মোক ঘৰৰ পৰা দি আহো টিফিন দি আহো ত' তেনেকে মানে টাইমটো গুচি যায়।
উম,
আমাৰ মানে ইয়াতে ফেকনি প্লাষ্টাৰৰ কাম হয় ন' ত' তাতে পানী মাৰ ভিডিঅ' দিব লাগে এয়া মই দিব পাৰা নাই কিন্তু বেলেগে দি আছে। দিলে মই দিয়া নাই কিয় এইটো কাৰণে মানে কিবা- কিবি মানে মালিকে মাতিলে ঘৰত উলুবাৰীত মাতিলে উলুবাৰীত মাতাৰ পিছত কিবা -কিবি ক'লে আৰু মোৰ কথা।
অ', অ',
হ, তাৰপিছত আৰু পাপাও একো কোৱা নাই কাৰণ পাপাই ইমান মাথা মাৰি নাথাকে ন'তাৰপিছত মোৰো অলপ বেয়া লাগিলে যে মোৰ কাৰণে পাপাক কথা শুনাইছে বুলি।
উম, এইটো পাপাতো বহুত চিল থাকে তুমি হে ইমান বেছি হেৰি হৈ যোৱা। নে তুমি ন' মানে গোটেই বাহত হতৰ লগত থাকি -থাকি ছোৱালী মানুহৰ নিচিনা হৈ গৈছা
নহয় মানে তেনেকুৱা ইমান বেয়া-বেয়াকে শুনাইছে ন' ত' এটো কাৰণে নে মালিক বোৰ এনেকুৱাই থাকে ন' কি কবা।
ত' সেইটো তুমি কেতিয়া বুজি পাবা?
কিয় ত'এইটো কাৰণে মানে এতিয়া কি হৈছে উম, চুপচাপ মানে ক' অ, যদি মানে পাপাই এইপিনে মাতে মই যে এই অমুক আছে তাক মাতি লওক মই ইয়াতে ভিডিঅ -চিডিঅ দিব লাগে। তেনেকে কৈ দিও এতিয়া নামাতেও। এতিয়া ক'তো নাযাওঁ ইয়াতে থাকো আৰু ইয়াতে কামখিনি চাওঁ। লাগা হ'লে খাবও নাহো একবাৰ আহিম। উম, মানে দুপৰীয়া আৰু ৰাতিপ
মানে চোৱা হাঁ তুমি মই কলেতো অ, বেয়া পালেও পাবা কিন্তু মানে মই নিজেওতো অ, আছিলো ন' ওচৰৰ পৰা মই দেখিছোঁ তুমি সদায় আহ আহি লৈ পেলাই অলপ অলপ নহয় তুমি- শুৱা দুঘন্টা মান শুৱা তই ভাত পানী নাখালেও তো শুই শুই যোৱাহি ন। ত' এইবিলাক অভ্যাস জানা নাই, মানে মানুহে- তুমি বাৰু তেনেকে আজি পাপা আছে, পাপায়ে জব তটো দিছে পাপা- মানে তোমাৰ হেড হোৱা কাৰণে তুমি সিমান খিনি মানে শুবল কে চাঞ্চ পাইছা হয় নে নহয় কোৱা কিন্তু বেলেগ চাকৰি কৰাততো তোমাক তেনেকে এ অলপ টাইমৰ কাৰণে শুই যাবলে নিদিয়ে ন' কোনো।
এক ঘণ্টাও নিদিয়ে ন?
ত' সি অকল লাঞ্চ টাইম থাকিব তাকৌ লাঞ্চ টাইমত গৈ লৈ পেললে তুমি বাহিৰতে হলেও কিবা এটা খাই- ঘন্টা ভিতৰত ঘূৰি আহিব লাগিব হা, ত তুমি এইটো বহুত বেয়া অভ্যাস। কৰিছা তুমি বহুত এলেহুৱা হৈছা। আৰু তুমি সেইটো লোকৰ ওপৰত মানে ব্লেম দি লৈ পেলাই। বেয়াকে ক'লে বুলি কান্দিলেই নহব, তুমি বহুত এলেহুৱাও হৈছা, কাৰণ তুমি- সেই দুঘন্টা যে শুই থাকে- কিলা, তুমি নিজে মানে মায়ে নাইবা পাপাইে ফোন নকৰালৈকে তুমি- নুঠাও, নিজে অনুভৱো নকৰা যে তোমাৰ তাত কাম চলি আছে- তুমি সেইখিনি টাইমত তাত থাকিব লাগিছিলে, হ ত- সেই এডভানটেজ টো তুমি উঠাইছা।
উম, মানে দুঘণ্টাৰ দুঘণ্টা নথাকে- টো দিয়াচোন এক ঘন্টাইে দেখো।
তুমি একচেপ্টটো নকৰা যেতিয়া মানুহে কয় মই নিজে- তোমাক দেখিছো তুমি এদিন এটা বজাত আহিছা তুমি চাৰে তিনটা বজাত উভতি গৈছা তাক- কিমান ঘন্টা হ'ল?
কেতিয়াবা কেতিয়াবা হৈ যায় কিন্তু?
ত'
নেক্সট মই এক দেৰ ঘন্টা, দেৰ ঘন্টা।
মোৰ তুমি মোৰ মুখৰ আগতে দুঘন্টা লৈকে থাকিছা মেক্সিমাম তুমি দেৰ ঘন্ট বুলি ক'লেতো মই নামানিম ন'।
নাই
কাৰণ মইয়ে নিজে ভাবি আছিলো যে আমি যদি আমি যদি তেনেকে জব জব কৰিবলে হয়, জবত মানুহে- কষ্ট হব, সেইকাৰণে তুমি বেলেগ জব কৰিব নোৱাৰা এতিয়া মই যে তোমাক গুৱাহাটীত এটা জব- কৰিবলে দিছিলো, তুমি সেই জবটোতো কৰিবলৈ নোৱাৰিলা কাৰণ কিয় জানে- তোমাৰ নিজৰ মতে চলিব নিদিয়ে, তোমাক নিজৰ মতে চলিবলে তো জব বিলাক নহয় ন। তোমাৰ কাৰণে কোনো কোম্পানীটো খুলি থৈ বহি থকা নাই ন।
উম,
কাম কৰিবা সেইমতেই পইচা পাবা, যিমান জল্দি শেষ - কথা বুজি পোৱা সিমান জল্দি নিজৰ কাৰণেই ভাল হব।
উম, তাক মানে চব বস্তু- সময় থাকে ন চব বস্তুৰ এক্সপায়াৰীও থাকে মানে কি জানানে অঁ, -অ' মুঠতে যি হয় ন গা নি হয় বা প্লাষ্টাৰ হয়।
নিজৰ অঁ মানে অ' অভ্যাস বিলাক চেঞ্চ কৰা কাৰণ কিয়, জানানে দিনত শোৱা অভ্যাসটো ভাল নহয় মাহতে আগতে আমাক বাৰু স্কুলৰ পৰা আহি দিনত শুৱাবলৈ কাৰণে বহুত বেয়া এটা অভ্যাস দিলে। কাৰণ কিয় জানা, যেতিয়া তুমি ৱৰ্ক লাইফত সোমাই যাবা এই অভ্যাসটোৱে তোমাক বহুত দিগদাৰ কৰিব। কাৰণ কিয় জানা তুমি যদি এতিয়া ডক্টৰৰ কাৰণে পঢ়িব যোৱা ইঞ্জিনিয়াৰিঙৰ কাৰণে পঢ়িব যোৱা একজামবিলাক কেনেকুৱা টাইমত হয় জানানে। এটা আগবেলা হ'ব, এটা পিছবেলা হ'ব এনেকুৱা একজাম বিলাক পাতিব তোমাৰ
তাকে
একৈশ দিনৰ অভ্যাস এটা তুমি এৰিব নোৱাৰা, তেন্তে গোটেই লাইফৰ এক এক্সজাম বিলাক তুমি কেনেকে দিবা, লাইভৰ গোটেই ৰাতিটো যেতিয়া তুমি দিনত শুইে আহিবা এটা বজাত তোমাৰ শুৱাৰ টাইম থাকিব তিনটা বজাত তোমাৰ শুৱাৰ টাইম থাকিব সেই তিনিটা বজাত একজামটো আকৌ তুমি কেনেকে দিবা।
তাকে।
এইটো মানে ডক্টৰে কি কয় নাজানো কিন্তু এইটো আমাৰ এতিয়াৰ লাইভ তোৰ কাৰণে এটা বহুত বেয়া অভ্যাস মানে এইটো বহুত এটা বেয়া লাইক চাইকেল আমি। সৰুৰ পৰা মানে ফল কৰি আহিছো লাইভ ষ্টাইল
উম, এতিয়াতো প্ৰায় দুসপ্তাহ মানে হৈ গৈছে মই, নাহোৱে ঘৰত, মানে কি হ'ল। একদম মানে ইপিনে ইপিনে যাব লাগে ন বহুত সেইটো কাৰণে মানে ঘৰত আহে বন্ধ কৰি দিছো। দুপৰীয়া ভাত খাবৰ কাৰণে একেবাৰে আহিম। চাৰে ছয়টা সাতটা মানত তেনেকে আহিম মই। তেনেকেই আৰু দুপৰীয়াৰ খানা আৰু ৰাতিৰ খানা একেলগতে খাও। আঠটা মানত।
সেইটোও তোমাৰ কিমান বেয়া অভ্যাস তুমি দু দুপৰীয়া সদায় আহা কিন্তু কোনো দিন লাঞ্চ নকৰা।
নাহোৱে ন নাহোৱ নহয় এতিয়া নাহোৱে ন মই। বন্ধ কৰিছো।
তুমি দুপৰীয়া অকল শুবলৈকে আহা লাঞ্চ কৰিবলে নাহা ন।
নাই নাই,
লাঞ্চৰ ছুটী লৈ পেলাই তুমি শুই মেলি গুচি যোৱা।
কেতিয়াবা ভোক লাগিলে খাওঁ যদি ভোক নালাগে। তেতিয়াহ'লে নাখাওঁ মানে বেছি গৰম দিলে মানে খাব নোৱাৰোঁ মই,
উম,
কেনেকুৱা হয়। বহুত মানে ক্ষয়তি হয়। পেট-ছেট পুৰা গৰম হৈ থাকে ন গৰম দিলে।
বুজি পাইছো কিন্তু কি জানা লাইফত, সদায় মানে তোমাৰ কমফৰ্টেবল চাৰ্কেলটোৰ মাজত। সোমাই থাকিলে চব হৈ নাযায়।
তাকেটো।
তাৰ বাহিৰতো বহুত খিনি বস্তু থাকিব বুজিছা।
ফিছ হয়।
উম হুম,
উম।
আৰু
আৰু কি কম মানে চলি আছে আৰু
কেইটা বাজিল ছোৱাচোন।
এতিয়া নটা বাজে আৰু
নটা বাজে আৰু
অঁ সিমান, ফিফটি এইট হৈছে এইট আঠটা ফিফটি এইট।
উম উম,
আৰু বেবি কি কৰি আছে সৰু বেবি।
সৰু বেবী শুই আছে।
য়েছ আই ন।
অ', অ'।
তুমি বনাই আছা খানা?
অ', মই খানা বনাই আছোঁ।
দিয়া দিয়া তুমি বনাই লোৱা হা পিছত কথা পাতিম।
উম উম ঠিক আছে দিয়া।